অ'কে।
কৰিছা, এয়া আছো বুইছা। তুমি কি কৰিছা?
আছো এনেই। এই তোমাৰ হেৰি বহুত ৰ'দ আজি অ', তাৰপৰা দুপৰীয়া ভাত পানী খাই পেলাই এ' সাঁতুৰিবলৈ আহিলো। আমাৰ ওচৰতে মানে তোমাৰ ওচৰতে নদী এখন আছে
অ', অ'
তালৈকে আহিলো সাঁতুৰিবলৈ।
অ', অ'।
তাত। বা বহুত ধুনীয়া অ', একদম পানীবোৰ পুৰা কি ঠাণ্ডা একদম ভাল লাগে, দিনটো তোমাৰ গৰম পাহৰি গ'লোঁ আৰু।
হয় নেকি?
উম।
তাকে হে ইমান গৰম আজি।
হেট তেৰি দিনটো তোমাৰ এনেকুৱা ৰ'দ নহয় ৰ'দো তোমাৰ হেৰি নহয় নহয়। বোলে এই অলপ চা বোলে এই কিবা সেইটো নাই মানে আজিকালি তাতে গছ গছনিও নোহোৱা হৈছে। ৰাস্তা কাষতো তোমাৰ গছ গছনি নাইেই মানুহৰ।
হয় হয়।
চব কাটি শেষ কৰিলে মানে ৰাস্তাবোৰ যিমান বনাই আছে যদি মানে গছ গছনি নাই ন। আৰু গছ গছ কমাৰ কাৰণে ধৰা যিমান ৰ'দ দিলেও তোমাৰ মানে সেই সেই আগতে গছ গছনি থকাৰ কাৰণে ধৰা যিমান ৰ'দ দিলেও বতাহ অকন থাকে।
থাকে আজিকালি বতাহেই নাই।
নাই কৰ পৰা বতাহ মাৰিব।
তাপমাত্ৰাটো সেইকাৰণে বৃদ্ধি পাই পাই গৈ আছে।
উম, উম, সেইটোৱে আৰু মানহ বিলকেটো বুজিও নাপায় কথাটো। গছ মানুহে কাটি হে থাকে গছ পুলি ৰুৱা কত দেখিছানো।
উম।
তপা হেৰি তুমি কি কৰিছা?
কি কৰিবা আৰু তোমাৰ ভাত খালো। তাৰ পিছত আৰু ভাত খাই পেলাই আকৌ আলহী আহিলে। তাৰপিছত আলহীক তেনেকে সেই চাহ তাহ দিলো। ৰুটি ভাজি বনাই দিলো তাৰ পিছত বনাই দি পেলাই পিঠা অকনমান গুলি থৈ মানে পিঠাগ গুৰি অকমান গুলিছিলো সেই পিঠা কেইটান ভাজো বুলি। তাৰপিছত কাইলেহে দেওবাৰো যে আৰু মানে গৰম দিন কেইটাত কি হয় তোমাৰ চাহ কনৰ লগত এই বৰ বিস্কুট চিস্কুট বোৰ খাই থাকিবলৈ মন নাযায় আৰু চানা দানাবোৰ খালেও অকমান দিগদাৰ কৰে সেই সেইটো কাৰণে মানে সেই পিঠা পনা কিবা এটা হ'লে ভাল লাগে আৰু দেওবাৰে দেউতা থাকে দেউ টাই মানে কিবা এটা হলে ভাল পায় তাৰিছত সেই পিঠা কেইটামান ভাজিলো তোমাৰ পাকঘৰটোত ৰৈ থাকোতে মানে মই কৈছোঁ টপৰ টপৰ ঘাম পৰিছে অ'।
এই বহুত বহুত ৰ'দ অ', বহুত ৰ'দ।
সঁচাকে দেই। এতিয়া তোমালোকৰ মানে সেই পৰিৱেশবোৰত ভাল গম পোৱা নে ওলাই গ'লে অকনমান কিবা চা অকনকে পোৱা। আমাৰ এইবোৰত যে তোমাৰ একো এটা নাই নহয়।
সেইটোৱে অ', মানে একো এটা নাই মানে এয়াহে তোমাৰ গছ-গছনি থাকিলেহে তোমাৰ অলপ বতাহ-চতাহো নামাৰে। এতিয়া ধৰা আহিলো তাৰ পৰা গা গৈছিলো বুলি কলো তোমাক গা ধুবলে গ'লো গৈ পেলাই তাৰপিছত গা ধুই আহিলো আহি পেলাই এতিয়া তোমাৰ এই পিছফালে আহি পেলাই তোমাৰ এই পুখুৰী আছে আমাৰ।
অ', অ'।
পুখুৰী পাৰতে তোমাৰ লগত ডাঙৰ ওখ ঢাপ আছে মানে তাতে বননিত বহি আছো বতাহ মাৰি আছে। সিফালেতো ৰাস্তাত ৰবলে তোমাৰ হেৰিয়ে নাই ঘৰৰ
এই নোৱাৰা নোৱাৰা নোৱাৰা হয়।
ইফালে হে আছোহি মানে একদম।
উম, উম, উম।
এই পিছফালে পিছফালে থকাৰ কাৰণে অকমান বতাহ অকমান পাইছো। কিন্তু এনেই তোমাৰ থাকিবলে তোমাৰ ঘৰৰ ভিতৰত থাকিবলৈ সাধ্য নাই আৰু।
এই নোৱাৰা, নোৱাৰা। বৰ গৰম দে ভিতৰবোৰ আৰু ৰুমবোৰ যে তোমাৰ বিখ খেক কে ইমান গৰম হৈছে নহয়, কি কবা আৰু। মই যে একদম মানে ভিতৰত যে মই একদমেই থাকিব নোৱাৰা হৈছো আৰু মই ৰাতি হ'ল মা ত', তোমাৰ বোলে অকনমান খিৰিকীখন খুলিলে বতাহ অকনমান সোমাই, কালিতোটো বতাহ এচাতিও মৰা নাই।
বুইছোঁ আউ।
আজি সেই দিনতটো অকনমান বতাহ মাৰিলে, তাৰপা এতিয়াতো ব তাহৰ নামত একো দালেই নাই। সেই হৈনি, মানুহবোৰ এনেকে হ'লে মানুহ পাগলৈ যাব বুইছা। কেনেকে থাকিব বাৰু কোৱাচোন। এনেকে মানুহৰ কিমান কষ্ট হয়।
উপায় নাই আৰু কিমান মানে, উপায় নাই আৰু তোমাৰ এতিয়া অ। উপায়তো নাই, কাৰণ আমি সেইখিনি আমি নিজেই কৰিছো এইবিলাক চব।
সঁচা কথা, সঁচা কথা। একদম সঁচা কথা। অ'।
এয়া কৰিতোতো বস্তু লাভ নাই ন'।
ভাবাচোন, আমাৰে এইবোৰ গতি। এই জীৱ-জন্তুবোৰৰ কি হৈছে বাৰু।
এ, জীৱ-জন্তু বোৰৰ মানে পথাৰত এতিয়া পথাৰত গৰুকেইটা, মই পথাৰত পথাৰত গৰু নাই। চব গৰু বিলাক ছাঁ লৈ মানে অলপ চাপি চাপি আহিলে চব। পথাৰৰ মাজত গৰুৱে নাই। যি এটা দুটা আছে তোমাৰ, এই খুটি মাৰি থোৱা কেইটা আছে আৰু।
উম। উম। উম। নাই, কি হয় জানানে। এই জীৱ জন্তুবোৰকো মই কিন্তু এটা কথা ভাবো দেই, তাহাঁতৰো যিহেতু গৰম পায় এ, তেনেকে তাহাঁতক মুকলিত য'ত ত'ত তাহাঁতক তেনেকে এৰিব নালাগে ন'। কাৰণ কেলে, ইমান কষ্ট পায়। তোমাৰ কিমান কষ্ট, তাহাঁতৰটো গৰম উঠে। আৰু সেইকাৰণে যে আমাৰ যে এতিয়া কি কৰিছো জানা, আজি অলপ দিনৰ মানত আগতেও মানে মায়ে তেনেকে দি থয়, কিন্তু এই তোমাৰ সেইদিনাখন মানে দেউতাই সেই মাত তি তোমাৰ এই মানে, মাটিৰ যে নয়দা বুলি যে কয়। যি- য'ত তোমাৰ হেৰি, এইমাৰ ভোগ-প্ৰসাদ বনোৱা হয় যে সত্যনাৰায়ণ পূজাৰ।
উম, উম, উম।
এ, নদিয়া নে নয়দা নে কি। নদিয়া, নদীয়া, নদীয়া। সেই তেনেকুৱা মানে মাটিৰ তোমাৰ এনেকুৱাত থৈ পেলাই, তাত পানী থৈছে। পানী থৈ পেলাই মানে, মুকলিকে তোমাৰ একদম ধুনীয়াকে ওখ মানে চ কি টোল এখন আছে। টোলখনৰ ওপৰত এনেকে থৈ পেলাই বাহিৰত থৈ দিছে। তোমাৰ চৰাই চিকটিবোৰে আহি আহি পানী খাইছে, গম পোৱা। মানে কি তাহাঁতৰ কাৰণে কিবা এটা থ'ব লাগে, আমি আচলতে। এই এতিয়া তোমাৰ এই বিশেষকে, আৰু মেকুৰী চেকুৰীবোৰ যে ঘূৰি ফুৰে। তোমাৰ সেই আমাৰ পোহনীয়া বুলি নহয় আৰু। আমাৰ মানে চবৰে ঘৰলৈকে যায়, অকনমানি পোৱালি এটা আছে। সি মানে আহি, অথনি আমি বাথৰুমত মানে পতককে দৰ্জাখন খোলা আছিলে কি বাথৰুমত সোমালে। সোমাই তোমাৰ এনেকে মায়ে মানে এই বাল্টিং, অকনমানে বাল্টিং এটাক পানী থৈ দিছিলে। সি একদম পানী খাইছে, দেখি মায়ে বোলে ইয়াৰ পিয়া লাগিছে চা। তাৰ পৰা, মায়ে সেই বাল্টিংটোত পানী অলপ দি পেলাই উলিয়াই থৈছে। বোলে খাব পাৰিব। পিয়া লাগিলে মানে বেয়া লগা হৈ হৈছেও। এইবোৰ কুকুৰ-মেকুৰী জীৱ-জন্তু বোৰৰো
বুইছো আও।
হয়, এতিয়া কিনো কৰিবা আৰু, এইবোৰ দেখি দেখি বেয়া লগা হৈ তাই পৃথিৱীখনত
উপায়ে নাই এতিয়া। আমি নিজৰ সেই বিপদ নিজে ছপাই লৈছোঁ।
সেইটোৱে। আৰু গছ-গছনি ৰুবলৈও আজিকালি তোমাৰ দেখোন জেগাই নাইকিয়া হ'ল।
উম, মানুহে গছ গছনি কাটি পেলাই ঘৰ দুৱাইে বনাইছে। কিন্তু গছ ৰুব গছ কাটিছে কটাৰ তুলনাত গছ ৰুইছে জানো?
নাই নাই আৰু আজিকালি মাটি অকনমানো কোননেও নেৰে যে গছ এজোপ তাকে ৰু বা ডাঙৰ গছ এ জোপা তাকে লগাওঁ সেই গছজোপ পৰা যে আমাৰ উপকৃত হ'ব নাই। আজিকালি মানুহবোৰৰ সেই বস্তুৃ বোৰ মানে কান্দ জ্ঞান নাই।
নাই।
কাটি কাটি গৈছে মুঠতে। তোমাৰ সেই এইটো কি কল মানে তোমাৰ এনেকুৱা হৈছে ফুলবোৰো মৰহি গৈছে গম পোৱা।
উম, উম দেখিছো অ'।
আজি তোমাৰ সেই আমাৰ মানে বাহিৰত এনেকে ফুলৰ টাব অলপ আছিলে। ফুলবোৰ মানে এনেকুৱাকে হেৰি হৈ গৈছে নহয় মই ৰাতিপুৱা বেলা দে কি মোৰ মানে ইমান দুখ লাগিছে মই বো ইমান কষ্ট কৰি ৰুই। এনেকে যদি মৰহিয় যায় কি হ'ব পানী দি থাকিলেও নৰয় নহয়।
সেইটো সেইটোয়ে তোমাৰ এই হেৰি এইটো কি কয় তোমাৰ তাকে পানীত পানী মানে কি ফুলবোৰ তোমালোকৰ কি টাবত দিয়া আছে নেকি?
টাবত দিয়া আছে তোমাৰ কিছুমান মানে মাটিত ৰোৱাখিনি মাটিত বাকী ফুল টাবত আৰু।
খিনি বেছি ৰ'দ দিলে তাবৰখিনি তুমি আনি পেলাই এই ঘৰৰ ধৰা বান্দাতে বা এনেকৰ পৰালি কাষতে এনেকৈ থৈ দিব পাৰা আৰু। তেতিয়া ধৰা ৰ'দটো নাপায় ৰ'দটো যোৱাৰ পিছত ধৰা তাৰপৰা উলিয়াই দিবা।
সেই আমাৰো সেইটোয়ে মানে কি হৈছিলে তোমাৰ এই আমাৰ মানে গোঁসাই ঘৰৰ মোৰ ৰুমৰে এনেকে মানে টিংখন অকনমান আগতে দি থোৱা আছে ত আমি মানে ভাবো কি যে চাগে ৰ'দতটো ইমান নপৰিব নেকি। তাৰপিছত তোমাৰ তেনেকে মানে লগাই থোৱা আছিলে। কিন্তু আজি দে ৰাখি পেলাই মই মাক বোলো নহয় দে মা একদম ছাঁলে মানে এনেকুৱাকে দিব লাগিব। মানে য'ত ছাঁ পৰি থাকিব সেইফালে দিব লাগিব দেই বোলো এনেকে থ'লে পিনে বস্তুবোৰ মৰি যাব নহয়। কিমান তাহাতিও দিওঁ কষ্ট পাই। তোমাৰ মানে ফুলগছবোৰ চাবাচোন মন কৰিবা দেখিলেই বেয়া লাগিব। ইমান কষ্ট কৰি ৰোৱা পিছত মানে মৰহি মৰহি যায়। হয় অও। তাৰপিছতে তাৰাপা বাকী হেৰি নহয় এইটো কি বুলি কয় ভাত কিহে খালা আজি?
ভাত তোমাৰ মাছ আছিলে আজি।
অ', অ'।
তাৰ পৰা মানে ৰাতিপুৱাই উম' আপায়ে মাছ ল'লে।
উম, উম।
এ খাবলৈ মন নাযায় অ' দুপৰীয়া তাৰ পাছত তোমাৰ মায়ে দি দিলে। বিলাহী দি পেলাই নেমু মই বিলাহী নহয় নেমু জিকা আৰু আলু দি পেলাই বনালে।
অ', অ'।
টেঙা কাৰণে অকমান চলো আৰু তাৰপা তোমাৰ সেইয়া মাছৰ মাছ বনালে তাৰ পৰা তোমাৰ হেৰি ভাজিলে অ' কুন্দুলি ভাজিলে।
উম, উম।
তাৰপিছত আৰু তোমাৰ ভোল ভাজিছিলে ভোল আলু এনেকে চয়াবিন দি ভাজিছিলে তাৰপিছত তোমাৰ খাৰলি আছিলে। এ খাৰলি মানে তোমাৰ বেহুুৱা যে।
বেহুৱা গম পাইছো অ'।
আছিলে তাৰ পৰা তোমাৰ তেনেকে খালো আৰু আজি।
অ', অ,
এই গৰমত তোমাৰ খাবলৈও মন নাযায় নহয় তেনেকে তোমাৰ আহি পেলাই। পাকঘৰৰটোত সোমোৱাৰ পিছতে এনেও পাকঘৰটো গৰম হৈয়ে থাকে তোমাৰ দিনটো ধৰা সেই গেছ চেছ জ্বলি থাকে ন।
উম,
এনেও অকমান গৰম তাপ এটা হয় আৰু আমাৰ মানে কি হয় তোমাৰ পাকঘৰটোত মানে ওপৰত। হেৰি ভেণ্টিলেশ্যন নাই মানে। অ, ভেণ্টিলেচন হে আহিছে তোমাৰ এই হেৰি নাই চিলিঙি নাই মানে।
চিলিঙি নাই?
টিং সেইটো কাৰণে মানে তোমাৰ গৰমটো অলপ বেছি হয়।
অ', অ, অ,
এই দুপৰীয়া সেইকাৰণে খাবলে মনা যায় ময়ো তাকে সেই ৰুমত আনি পেলাইাহে খাইছোহি তাক তাৰ পৰা তোমাৰ তেনেকে খোৱা হ'ল আৰু বাকী তোমালোকে কিহে খালা?
আমাৰ আজি তোমাৰাহে তেনেকুৱাই তোমাৰ কি হল তিয়হৰ আঞ্জা বনালে। তাৰ পিছতে তোমাৰ আকৌ শাকৰ ঢেকীয়া শাকৰ ভাজি।
উম,
তাৰ পৰা কচু কণবলি কন বিলাহী পিটিকা।
উম, উম, বুজিছোঁ অ,
পিছতে আৰু তোমাৰ খৰিচাই আলুৱে এনেকে অকনমান পিটিকিলে আৰু সেইয়াই গৰমৰ দিনকেইটাত সেইখনে তৃপ্তিৰ ভাত আৰু বুজিছা।
এ, সেইটোয়ে অ' চবৰে একে খাবলে মন নাজান নহয় তেনেকে খালে কিবা অকণমান যদি খাব পাৰি।
উম, তাতকে তুমি নোৱাৰা এই আৰু মাংস চাংস যে খাবই মন নাযায় এইকেইটা দিনত হয় হয়। তাকেহে তাৰ পিছতে এতিয়া বাকী ক'বাত ওলাই মেলি যাবা নে কি?
ওলাই মেলি এতিয়ালৈকে যাব লগগীয়া তেনেকা নাই বাৰু।
উম, উম, বুজি
সন্ধিয়ালৈ খালি মানে সেই মাৰ সেই মাজতে সিদিনাখন ফোনটো বেয়া হ'ল।
অ, অ, অ,
তোমাৰ ফোনটো মানে সেই তাকে দেখুৱাবলৈ নিব লাগিব।
অ, বুজি পাইছো অ,
মায়ে মানে কৈ আছে তাকে সেইকাৰণে ফোনটো ভাল কৰি আনিবগে লাগিব।
গম পাইছো অ, অ, তাকে তাকে। ঠিক আছে ঠিক আছে বাৰু হ'ব।
বাকী পাতিম দিয়াৰ পিছত কেতিয়াবা আকৌ।
অ, অ, ঠিক আছে ঠিক আছে দিয়া হ'ব।
উম, উম, হ'ব দিয়া অ,